অ
এই অলপ ওলাই আহিছিলোঁ বজাৰ অলপ কৰিবলে।
আহ দুপৰীয়া ভাত এই আছোঁ। দুপৰীয়া ভাত কিহেৰে খালে?
ভাত এইয়া মানিমুনি আজি আছি লে যে সেইদিনা খন বাইদেউ জনিয়ে দি থৈয় যোৱা এই হেয়াই দি। মাছ অলপ বনালোঁ। অকমান চৰ্দি লাগি আছিলে অকনমান জ্বলা কৰি খালোঁ জালুক দি পেলাই। তাৰপিছতে আৰু ভাত বনালোঁ আৰু ভাজি অলপ বনালোঁ ঘৰৰ পৰা অনা ভেন্দি আছিলে। হেয়াই দিয বনালোঁ।
আহ ঠিক আছে। মই এই কালি ৰাতি দালি অলপ আছিলে। তাতে অকণ মছলা দি পেলাই হেইয়াকে জালুক দিলোঁ, জিৰা দিলোঁ। তেনেকেই বনলোৱা উম, উম।
কইলা দিয়া কিমাননো আৰু হেৰি খাই থাকিম আহ ন চব্জি তব্জি একো খাব মন নোযোৱা। যোৱা হৈ গৈছেগৈ হয় নে? এতিয়াতো সাতৰ চোৱা গল চাগৈ ন?
হাতৰ চোৱা যোৱা নাই নহয়।
যোৱা নাই ন, পৰহিলৈ যাব। এনে চব্জি-তব্জি ছিঙিব পাৰিছা নে নাই ঘৰত?
অ' আজি তিনিদিন হৈছে পাৰিছো আ ছিগিব। তাকে, উম! ধুন্দুলী, ভেণ্ডি, অ' এইবিলাক ৰুৱা।
আহ, সেইকাৰণে। ছিগিলা? অ' এতিয়াতো আজিৰ পৰাতো ছিগিব পাৰি ন।
অ' পাৰিয়ে।
অ' অ' ভালেই কৰিছা দিয়া। অ' সেইয়া চব্জি খিনিয়ে আ আকৌ ইমান ধুনীয়াকে হৈয়ে আছে ন, বেয়া হয় গলেও বেয়া লাগে।
অ'।
সেইটোয়ে ভালে কৰিলা, হেৰি কৰিলা ছিগি কৰি থৈ দিলা। এনে কি হেৰি কামাখ্যা মন্দিৰ যাম বুলি কৈছিলা, নোযোৱা নেকি?
অ' ভাবিছিলো যাম বুলি, তাৰপিছত এটিয়াচোন তাৰপা যে খোজকাঢ়িব লাগিব ন। ইমান খিনি বাট আকৌ মই উঠি যাব নোৱাৰিমে নেকি।
অ' হয় দিয়া। তোমাক, আকৌ ভৰিও বিষ হয়, যাবই নোৱাৰিবা চাগৈ ইমানডোখৰ। এই হেৰি যোৱাৰ পিছতে,
হে! উম।
কেইদিনমান দেৰিকে যাবা ন, উম! হাতৰ চোৱা যোৱাৰ পিছত তেতিয়া তাৰ ওপৰলৈ যাব পাৰি নহয় গাড়ী। তেতিয়া আগলে ভিতৰতো চাব গৈ পাৰিবা দিয়া, প্ৰত্যেকবাৰেতো গৈ থাকোতে আমি ভিতৰ বা চোৱা গৈয়ে নাই ন
অ তোৰ বন্ধ হক আও তেতিয়া এটা যাম বাও ন বন্ধ হলে তেতিয়া একেবাৰে যাম আও বোলো গৈ পেলাই অ অ
কিছুমান আছে সেইকেইদিন শেষ হ'ল বুলি আৰু তোমাৰ বন্ধ হব
অ অ অ তেতিয়া যাই পেলাই ৰাতিপুৱা সোনকালতে গৈ লাইন ল'লেহে চাবলৈ পাৰিম আও এতিয়া চাবলৈ নোৱাৰিম নহয় এতিয়া ইমান হেৰি বিলাক আহিছে এইকেইদিন বন্ধই হৈ আছে ন খোলা দিনা হতোন কিমান মানুহ হ'ব চাগে ঠিক নাই গোটেই উম
তাত ইমান মানুহ হব তুমি তাত ভৰি দিবই জেগা
অ এতিয়াচোন দেখা পাই আছ ইমান মানুহ একেবাৰে উশাহে নোপাম চাগ মোৰ পেচা থকা মানুহ মই ইমান নোৱাৰোয়ে ভ ইমান ভিৰ হৈয্য কৰিব নোৱাৰো মই অ।
পইছে এইটো গৰমত তুমি যোৱাটো হেৰিও নহয় বহুত মানে সাৱধানে যাব লাগিব। গ'লেও নালাগে দিয়া দুদিনমান পিছত যাবা একো নহয়।
অ', তাকে ভাবিছো। এ নাযাওঁ বোলো আও পিছতে যাই চামগৈ।
অ', অ', সেইটোকে কৰিবা দুদিনমান দেৰিকে গৈ পেলাই ধুনীয়াকে চাই কৰি আহিবাগৈ তেতিয়া গ'লেও একো অসুবিধা নহয় যেতিয়া ন। তোমাৰ সময় সুবিধা মিলাই পোলে ওচৰ খুৰী হতেও যাম বুলি কৈ আছে গোটেইখিনি একেলগে মিলি কৰি আহিবাগৈ।
একেলগে যাম আৰু। গাড়ী এখনতে ঠিক কৰি থৈ দিম ৰাতিপুৱা ধৰি লও ইয়াপা তি চাৰিটা পাঁচটা মানত
অ', অ', সেনেকে গলে হল আচলতে চাৰিটা পাঁচটাাত যাব ব নালাগিব চাৰিটা পাঁচটাত তাত অলৰেডী পাবগৈয়ে লাগিব গম পাইছা সোনকালে যাব লাগিব এনে এটা কাম কৰিম দিয়া কোনোবাই যায় নাযায় নাযায় আমি খিনিয়ে কি কৰিম আগদিনাখনে বাৰ তাত গুচি যাম তাত কোৱাৰ্টাৰতে থাকি পেলাই তেতিয়া ৰাতিয়ে আমি তিনিটা চাৰে তিনটা মান বজাতে গাড়ী এখন ঠিক কৰি তাৰ পৰা তালৈ গুচি যামগৈ। গুচি যোৱাৰ পিছত আৰু হেৰিয়া গুৱ লাইন ল'ম গা এনেও গুৱাহাটীত গাড়ী অভা নাই হয় নে নহয় গোটেই কেইজনি যাম যেতিয়া আৰু তেনেকে গুচি যামগৈ দিয়া। নহ'লে মানে চোৱা নহ'ব আজি যাম কালি যাম বুলি থাক থাকিলে চোৱাই নহব গম পাইছা উম তেনেকেই থাকি যাব সেইটো কাৰণে শেষ খিনি চাই আহাটোৱে ভাল হব। উম আকৌ যে কৈছিলা অ', তেনেকে যাই আ হাটোৱে ভাল হ'ব আকৌ যে কৈছিলা যে গৰম বন মুতে হেৰিত যাম বুলি অগ্নিনাঠ মন্দিৰত যে যাম বুলি কি কৰিলে বোলে যোৱাতো?
তাকে এতিয়া ঠিক কৰা হোৱা নাই নহয় কৰিব লাগিব এই গৰমটো এইকেইটা এদিন বৰষুণো ন এনেকুৱা বৰষুণত গ'লেও অকমান দিগদাৰ।
অ', মই যে কৈছিলো মোৰ লগৰ এজনী গৈছিলে বুলি যে তাই কৈছে এনেকুৱা গৰমত নাযাবাই পাৰিলে দুদিনমান দেৰিকেহে যাবা। ইমান গৰম কৈছে এনেইতন কৈছে তাত থকা কৰা সুবিধা বহুত ধুনীয়া। ওচৰতে বোলে ৰুম আছে ল'ব পাৰা তিনি হেজাৰ মান লয় আৰু ধুনীয়াকে। খাই বৈ ধুনীয়াকে ল'ব পাৰিম এটা তাৰছে ঘৰৰ ফেমিলিটো থাকিব পাৰিবা। কিন্তু গৰমত কৈছে লাইন ধৰতে বহুত টাইম লাগে যে এতিয়া কৈছে তোমালোকে অকমান কষ্ট পাবা অ অ বহুতৰ মোৰচু ঘূৰাই যায় গম বোৰ ঘৰাই আৰু গৰমতো হৈজ্য কৰিব নোৱাৰিলে বহুত অসুবিধা হয় যে। তাতে আকৌ কৈছে এতিয়া বৰষুণৰ দিন ঘপককে বৰষুণ আহি যায়গৈ। সেইটো কাৰণে কৈছে এনেকুৱা দিনত মানে এতিয়া বাৰিষা দিন ন এতিয়া দিনত কৈছে নালাগে। তোমালোকে কৈছে অকমান কৈছে পূজাৰ সময়তহে আহিবা তেতিয়া কৈছে বেছি ভাল হ'ব আৰু যাবলৈ।
অ', তেতিয়াই চাম দে পূজা বন্ধ থাকিব ন। পূজা বন্ধতে গৈ পেলাই তেতিয়া তাতে আগদিনাখনে গৈ লাগে ৰুম এটালৈ থাকি কি দিলো পিছদিনা সোনকালে লাইন ধৰিম আৰু।
অ', সোনকালে লাইন ধৰিলে মানে তেতিয়া অকমান সোনকালে পজা কৰিবলৈও ভাল লাগে আৰু বাৰটা বজাৰ আগতে পূজা কৰিলেহে ভাল লাগে। লাগে ন পিছত কৰিলে ভালো নালাগিব হয়নে বাৰটা বজাৰ পিছত। আৰু আমি ইমান দূৰৰ পৰা যাম যেতিয়া আগদিনাখনে গৈ পেলাই ৰুম এটা লৈ তাত তাতে ধৰি লওক ভাত পানী খোৱা ব্যৱস্থাটোও থাকে তাকেই সেইটোকে ল'ম আৰু যিহেতু থকা কৈ সুবিধা বোলে বহুত ধুনীয়া বোলে তিনি হেজাৰ মানত ধুনীয়া ভাল ৰম পাম অ সেইটোকে কৰিম দিয়া গাড়ী এখন আচলতে যদি সুধি চাবা কোন কোন যায় তেতিয়া মানে ৰুম ধৰি লোৱা দুটা বা তিনটা ৰুম লৈ ল'লে গোটেইখিনি মানুহে একেলগে কে
এ আমি তেনেকে তেনেকে যোৱাতকে আমি ট্ৰেইনতে গোতেক গলে গৈ ৰাতি অ তাতে আমি নিজে এটা ৰৰুম ভালে থাকিম গ আৰু তাৰ পিছত হেৰি কৰিম আৰু ন গাই ভ খোৱাতকে অ গাড়ী খোপা দামতকে ট্ৰেইনত যোৱাই ভাল
নহয় লগৰজনীয়ে কৈছে তুমি যদি ট্ৰেইনত আহা তেনেহ'লে তোমালোকে ৰাতিপুৱাই আহিবা কৈছে ইভিনিং পোৱাকে আহিবা মানে ভতিবেলা কৈছে ভতিবেলা পুৱ আহি হ'লে তোমালোকে ধুনীয়াকৈ কৈছে ৰুমটো লাগিলে মই ঠিক কৰি দিম কাৰণ মোৰ ঘৰ যিহেতু ওচৰত তছ মই ঠিক কৰি দিম তেতিয়া ৰাতি তেতিয়া তাতে ভাত পানী বনাই কৰিৈ নিজেও বনাই খাব পাৰিবা তেনেকুৱা ৰুমাও গেছে চব থাকে যে তেতিয়া আমি তাতে ওচৰতে কৈছ বজাৰ কিনি কৰি লৈ খাই বৰ ধুনীয়াকৈ ৰাতিটো শুই দিলা কৈছে তাৰপিছত পিছদিনাখন তেতিয়া ৰাতিপুৱা সোনকালে যাবা কৈছে চাৰিটামান বজাতে যাবা চাৰিটামান বজাতে যদি যোৱা আৰু তেতিয়া চাবলৈও সুবিধাটো পাবা বহুত ধুনীয়াকে কৈছে তোমালোকৰ মানে সেই অসুবিধাো নহয় আৰু
চউল পাৰ ল যাব লাগিব
তাতে দোকান আছে দোকান চোকান আছে ওচৰতে তুমি ঘৰৰ পৰা মানে বান্ধি কিনিব নালাগে কাৰণ ইমান া ম আছে ইমান অসুবিধা নাই তাতে বহুত মানুহে তোমাৰ বনাই কৰি খায়েই বোলে থাকেই আৰু ৰুমবিলাক বোলে তোমি পোৱাই নাযায় কিন্তু মানে কি হৈছে তাত তুমি গ'লে আগতীয়াকে ৰুমটো ঠিক কৰিব লাগিব গম পাইছা নহলে বহুত মানুহ যায় যে অ অ নহ'লে বহুত মানুহ যায় ল নহলে তুমিম নাপাবা নহয় তাত সেইটো কাৰণে তাত বহুত মানুহ যায় অনলাইন নহয় হ তাইৰ ঘৰ ওচৰত তাই কৈছে যদি তোমালোকে আহা আৰু মোৰ মা দেউতা সতে তোমালোকক ৰুম কেইটা বুক কৰি দিব অ সেয়াই সেইটোকে কৈছে আৰু তাই ধৰি লও সেইফালৰ পৰাই যে ঘৰটো তাই কৈছে ওচৰতে মানে আছে কৈছে কিন্তু সেই পোৱা নাযায় আৰু কৈছে বহুত মানুহ যে তাত সেইটো কাৰণে বহুতে মানে তেনেকে যাই পেলাই আগদিনাখন থাকি পিছনাখনহে মানে হেৰি কৰে যে
অ
সেৱা চেৱা কৰে তাত হেৰিও দিব নালাগে শৰাই দিব নালাগে নহয় শৰাই ললো বুলি আৰু মাননিটো দি পেলাই ন তেতিয়া ধুনকে চাই কৰি আমি তাতে ওচৰৰ পৰা যে কিবা
চাই কৰিলে আকৌ ট্ৰেইনত উঠিমা আৰু ট্ৰেইনত উঠি আকৌ পিছদিনাখন অ ৰাতিলবা পিছদিনাখন প ন ন
ৰাতি অলপ দেৰিকে ট্ৰেইন লব লাগে তেতিয়া ৰাতি পোৱা পোৱাকে হলে মানে সুবিধা হয় বেছি ৰাতি পালেহি তাৰ পৰা আহিবলৈ ন জাগিতৰ পৰা অসুবিধা এটা হব যে আমাৰ অ সেইটো কাৰণে ধৰি লও আমি যদি তাৰ পৰা আহিবলৈ যদি সুবিধাটো ল
অলপমান চাই কৰি ৰাতি আহিম লাগে, নহ'লে বোলে গাড়ী এখন লৈ গ'লে আমিও কিবা কি
অ', কিবা কিবি চাই কৰি, অ', সেইটোয়ে গাড়ী লৈ গ'লে তোমাৰ সেই সেইটোয়ে এটা সুবিধা হয় তুমি ধৰি ল' কিবা কিবি চাই কৰি আহিব পাৰা, তুমি যদি মানে ট্ৰেইনত যোৱা তেনেহ'লে হেই তুমি যদি ট্ৰেইনত যো তেনেহ'লে তুমি চাই কৰি আহিব নোৱাৰা, খালি মানে মন্দিৰৰ ধৰি ল' দৰ্শন কৰিয়ে তুমি আহিব লাগিব আৰু, সেইটো অ' আৰু মানে ট্ৰেইনত গ'লে গোটেইখিনি একেলগে যাব পাৰিবা। কিন্তু গাড়ীত গ'লে ৰাতিটো গ'লে মানে তোমাৰ টোপনি ক্ষতিটোও হ'ব আৰু পিছদিনাখন লাইন হৈ থাক মানুহখিনিয়ে অশান্তি পাব যে, এটা। সেইটোকাৰণে ধৰি লোৱা তুমি যদি ট্ৰেইনৰ যোৱা তেনেকে মানে সুবিধা এদিন থাকিলে মানে মানুহৰ কষ্টটো নহয় আৰু।
অ', নহয়, এনেই গাড়ীত গ'লে ধৰি লোৱা মানুহ যদি সৰহকে যায় আগদিনাখনে গৈ পেলাই এঠাইত বোলে থাকি যাব। শিৱসাগৰত থাকিব, থাকি পেলাই তেতিয়া সেই পিছদিনা ৰাতিপুৱাই লৈ যাব, কৈছে ছয়টা সাতটা তাপ
অ' সেইটো কৰিব পাৰে, আৰু সেইটো কৰিবও পাৰে বা এনেকেও যাব পাৰে মিলাই পেলাই গ'লে হ'ল আৰু।
উম উম, আহ দে হ'ব দে অ' অ'।